হেল্ল'?
হেল্ল' শুনিছা নে?
অ' বন্ধু কি কৰি আছা কি কৰি আছা?
হেল্ল' শুনিছা?
হেল্ল' হয় হয় শুনিছো, কি কৰি আছা?
হেল্ল' অ' এনেই আছো ৰবা,
হেল্' হেল্ল শুনিছো শুনিছো মই।
উ মই এনে আছো এনে আছো, চ এনে
আচ্ছা বাকী খবৰ পাতি ভাল ন?
বাকী তুমি ব্ৰেকফাষ্ট কৰিলা নে নাই?
হয় হয় কৰিলো, তুমি কৰিলানে নাই!
অ' ব্ৰেকফাষ্ট কৰিলো, কি খালা বাৰু?
আচ্ছা অ' জি ব্ৰেকফাষ্টত অ' কণী খালো, তাৰ পাছত ৰুটিৰ লগত মানে কণী খাইছিলো আৰু মানে।
বা ভালে চোন,
তুমি কি খালা?
মই পোলাও খালো পোলাও। বুট পোলাও বুট পোলাও,
হয় হয় ঠিক আছে, তুমি আজি নহ'লে আমি অনলাইন শ্বপিংমলৰ বিষয়ে অলপ আলোচনা কৰিম নে?
অনলাইন শ্বপিং আৰু অফলাইন শ্বপিং।
হয়-হয়। অনলাইন শ্বপিং আৰু অফলাইন মানে-মানে মিক্স কৰি আমি মানে কথা পাতিম।
অ'কে-অ'কে তুমি ষ্টাৰ্ট কৰাচোন।
হয়-হয়। তুমি কিবা। এনেই অনলাইন শ্বপিং কৰা নে তুমি?
কৰোঁ-কৰোঁ অনলাইন শ্বপিং কৰোঁ।
আচ্ছা, তুমি এনে অন অনলাইন-অনলাইন বস্তু মানে কি কি ইউজ কৰা তুমি মানে এপছবোৰ?
মই যেনেকুৱা পাৰ দিওঁ। তাৰ পিছত কেতিয়াবা মোক। মবাইলৰ ই‌ কেচ অৰ্ডাৰ দিওঁ। তাৰপিছত কাপোৰ মানে মই ইলেক ট্ৰিকেল বস্তুৰ বা বাহিৰে বাকী চব প্ৰায় মানে অনলাইন মানে লাগিলে চব বস্তু নহয়।
হয়-হয় আৰু আ আজিকালিতো খোৱা ব, খোৱা-খোৱা বস্তু বোৰোতো অনলাইনত
হয়-হয়-হয়-হয়, আজিকালি বহুত ভাল হৈ গৈছে। ছুইগী, জ'মেট', উবেৰ ইটছ তাৰপিছত ড'ম
অনলাইন শ্বপিঙৰ দৰে মানে আমি ঘৰত বহি বহি অৰ্ডাৰ কৰি কিনে আৰামছে মানে আমা ঘৰত-ঘৰৰ কাষতে মানে আহি ইমান দি কিনে আমাৰ মানে ইমান দি গুচি যায় ন? ত' অনলাইন শ্বপিং মোৰ মতে মানে ভাল মানে। তোমাৰ মতে কি, কেনেকুৱা মানে অনলাইন ত কিন্তু ঠিক আছে না।
হয়-হয়। অনলাইন শ্বপিং মানে এটা উ ভা-ভাল হৈছে এইটোৱে যে, আমাৰ সময় বাচি যায় ক'তো যাব নালাগে আমি
হয়, সময়ত হয় তোমাৰ সময়-সময় বাছি গ'ল। তুমি যদি এতিয়া অনলাইন শ্বপিং নাথাকিলে ত তুমি দোকানত যাব লগা হ'ল। হয় আৰু তোমাৰ টাইম গ'লে হৈ ত' মানে অনলাইন শ্বপিং মানে মোৰ মতে মানে ভাল, তুমি ঘৰত বহি বহি তুমি অৰ্ডাৰ কৰিব পাৰা। তোমাৰ কি খোৱা বস্তু তোমাৰ কি লাগে খোৱাবস্তু তোমাৰ কাপোৰ যদি লাগে, তোমাৰ মানে তোমাৰ মানে যি লাগে মানে তুমি অনলাইনে মানে ঘৰত বহি বহি তুমি এটা অৰ্ডাৰ কৰিব পাৰা।
চব বস্তু পাব পাৰা খালি পইচাটো দিলে হ'ল ডেলিভাৰী বয়ক
হয়। খালী পইচাটো তুমি পে কৰিব লাগিব বাছ। বাকীবোৰ তোমাৰ ঘৰৰ কাষত আহি দি যাব এনতে। আৰু এড্ৰেছটো মানে অলপ ভালকে দিবল বাকী তুমি এড্ৰেছটো মানে যতে দিবা তুমি ইয়াতে, মানে আহিব।
হয় হয়, এড্ৰেছটো এ-এ-এড্ৰেছ চো যদি ভালকে দিয়া তোমাৰ তো ঘৰৰ মানে গেটত আহি দি যায় যদি ভালকে দিয়া।
হয়, আৰু তুমি এড্ৰেছ যদি ভালকে নিদিয়া ক'ত থাকা তুমি? ত, নহ'লে? তোমাৰ বেলেগ জেগাত লৈ গুচি যাব ন ত', মোৰ মতে মানে অনলাইন শ্বপিং কৰিলে মানে তোমাৰ এড্ৰেছটো মানে ভালকে।
হয় হয়, এইটো মানে অলপ চ-চাব লাগে। এই মানে এড্ৰেছ চ, অলপ চাই চিন্তি দিব লাগে।
হয়। আৰু অনলাইনৰ দুৰেটো আজিকালি বহুত এনেকুৱা অফাৰে থাকে ন। এটা কিনিলে কিবা দুটাকে এটা কিনেলেও দুটা ফ্ৰী থাকে। এনেকুৱা এটা মানে অফাৰ থাকে ন, হয়। অনলাইনতোৰ মানে মোৰ মতে ভাল মানে। তুমি স্মাৰ্ট। টাইমো বাছে টিম, তুমি ঘৰৰ পৰা ওলাব নালাগে, আৰামছেই ৰুমৰ বহি বহি তুমি অৰ্ডাৰ কৰিব পাৰা
আজিকালি মানে সম-সময় বাচি গৈছে। তুমি যোৱা তুমি চাপচ আ, মই এটা একজাম্বল দি আছো। তুমি কলেজত আছা, ফ্ৰেঞ্চৰ লগত কি
হয়। হয়। কোৱা।
হেল্ল' অ', কি কৈছিলা।
তোমাৰ নেটৱৰ্ক, নেটৱৰ্কটো শ্ল' আছে নেকি? হেল্ল' হেল্ল' শুনি পাইছানে? হেল্ল'। হেল্ল'। শুনি পাইছা নে কি?